উম, হেল্ল'।
উম, কি কৰিছা।
মই এনে বাহিৰত ওলালো ঘৰৰ পৰা।
অ', ক'ৰবাত যোৱা।
হা।
ক'বাত যোৱা।
অ', এই মাত্ৰ নহয় ভিতৰত ফোন আহিছিল কাৰণে বাহিৰত ওলালো।
কি কৰি আছা তুমি।
মই এই বিয়া খাই আহিলোঁ আজি।
অ', বিয়া খালা।
অলপ আগত আহি পাইছো।
অ', কি- কি খালা বিয়াত।
বিয়াত হেৰি এইবোৰে মাছ, মাংস হেৰি দিছিলে আজি কিবা হাঁহৰ মাংস দিলে এইবাৰ।
অ', আৰু।
তাৰপিছত হেৰি মুৰ্গী, তাৰপিছত আৰু মাটনো আছিলে আৰু হেৰি মাছ দিলে ভাপত দিয়া মাছ, ইলিচ।
অ'।
ফেমাছ দিলে তাৰপিছত আলু কিবা চবজি আছিলে, বহুত কিবা কিবি আইটেম আছিলে। ইমানটোতো খাব পৰা নাই দিয়াচোন, মাছ মাংসখিনি খাইয়ে গুচি আহিলো।
অ', গিফ্ট নিদিলি নেকি।
গিফ্ট দিছো- দিছো।
গিফ্টটোত কি দিলে।
গিফ্টটোত আমাৰ নিজৰে বিয়া মানে, এ দ হেৰি পেহীৰ ছোৱালীৰ বিয়া।
অ'।
ত' সেইকাৰণে আমি সোণৰ কাণফুলি দিছো।
অ', হয় নিকি।
উম, অলপমান পিছত আকৌ যাম বাৰু, মানে ওচৰতে ইমান দূৰত নহয়।
ত' আৰু-আৰু গ'লে মানে আৰু গিফ্ট দিবা নেকি।
নাই-নাই সেইবোৰ নকৰো মানে একপাত তেতিয়া দিলো ন আৰু এবাৰ গলে আৰু এক পাত দি থৈ আহিব লাগিব।
অ', এইটো নিয়ম নেকি আপোনালোকৰ।
অলপমান নিয়ম আমাৰ ফালে।
অ', হয় নেকি, ত' প্ৰথমতে যোৱাতে আপোনালোকৰ চাহ পানী দিয়া নাই নেকি।
চাহ নহয় কফি খুৱাইছিলে।
কফি খুৱাইছিলে, কফিৰ লগত কি খুৱাইছিলে আপনাক।
কফি, পকৰী আ কিবা কৰ্ণ আছিলে কৰ্ণৰ কিবা এইটো যে ভাজে যে।
সেইয়াই চাগে।
হয় নেকি, অ', তেনেহ'লে আপোনাৰ বিয়াটো কেতিয়ালৈ।
মোৰ বিয়া।
উম।
দেৰি আছে অলপমান, মই এতিয়া ঊনৈছ বছৰ হৈছে হে।
এই ঊনৈশ বছৰ হ'লেহে নেকি।
উম।
অ', বহুত টাইম আছে চোন।
আছে বাৰু হয়।
নহয় আজিকালি এইটিন হৈ গ'ল না, মানে ওঠৰ বছৰৰ ওপৰত গুচি গ'ল না।
ঊনৈশ নহয়- ঊনৈশ নহয়, মোৰ অলপমান ভুল হৈ গ'ল। ক্ষমা কৰিব, ষোল্ল হৈছে এইবাৰ মেট্ৰিক দিলো ন মই।
অ', আপুনি মেট্ৰিক দিলে।
উম।
আপুনি মেট্ৰিক দিলে, আপোনাৰ হাতত মোবাইল দিলে।
অ', মানে ক্লাছ নাইন মানে এইট ছেভেনৰ পৰাই আছে, কাৰণ লকডাউন আছিল যে সেই ক্লাছ ছিক্স মানতে দি দিছে মোক, অনলাইন ক্লাছ কৰিব কাৰণে। তেতিয়া উম, এইটো
ঠিকে আছে।
বাকী মোৰ কিন্তু একো ছচিয়েল মিডিয়া নাই।
অ, চ
নচ নচলাও মানে। খো ঘৰৰ পৰা মানে মানা কৰিছে। মানে আজি-কালি বোলে ছচিয়েল মিডিয়াত বোলে ল'ৰা-ছোৱালী বিলাক বেয়া হৈ যায়। বেছিকে সময় কট তাই সেইকাৰণে মানে মোক দিয়া নাই।
হয় নেকি? ছচিয়েল মিডিয়া মানে ফেচবুক, ইনষ্টাগ্ৰাম ন?
অ সেইবোৰে নাই।
এইবিলাকটোতো ভাল ভাল বস্তু দেখায়।
কিন্তু ঘৰৰ মানুহে মানে মোৰ মোবাইলতটো বাৰে বাৰে চেক কৰি থাকে আৰু সেইকাৰণে মোৰ তাতে মানে ইনষ্টাগ্ৰাম আৰু ফেচবুক নাই।
অ। ইনষ্টাগ্ৰামটোত চাব পাৰি। আজি-কালি বহুত ল'ৰা-ছোৱালীবিলাকে ইনষ্টাগ্ৰামত কিবা-কিবি বনাই কিনে পইচা কমাই আছে।
কিন্তু মোক ঘৰৰ পৰা চাব নিদিয়ে। কৈছে কি যে তুমি যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিবা মানে উচ্চতৰ মা মাধ্যমিক বিদ্যালয় তেতিয়া তুমি ইনষ্টাগ্ৰামটো ইউজ কৰিব পাৰিবা বুলি কৈছে আৰু কৈছে কি যে তুমি ফেচবুকটোও ইউজ কৰিব পাৰিবা। এতিয়া সেইকাৰণে আ মানে সেইকাৰণে মানে মোৰ এতিয়া একোৱেই নাই। খালি
অ।
হোৱাটছএপটো চলাওঁ কাৰণ মানে আ পুলাৰ আৰু এতিয়া মই মানে নতুনকে কলেজত লৈছো ন।
অ, অ।
ত সেইকাৰণে গ্ৰুপ
তুমি ষোল্ল বছৰত তুমি কোনটো কলেজত গ'লা? ষোল্ল বছৰত?
ষোল্ল বছৰ পাৰ মানে এতিয়া ষোল্ল বছৰ ষোল্ল বছৰত মানুহে মেট্ৰিক দিয়ে ন। ত এতিয়া মোৰ সোতৰ বছৰ হ'ব আক' নভেম্বৰত।
অও তেনেহ'লে ঠিকে আছে দিয়ক। তেনেহলে তুমি ৱাটছএপতে থাকি যোৱা।
মই কলেজত এতিয়া নতুনকে নামভৰ্তি কৰিলোহে।
কলেজত থা কোনটোক তুমি কি কৰিছা? আৰু তুমি আৰ্টচ, কমাৰ্চ, চাইন্স কোনটো?
মই চাইন্ঞ্চ লৈছো। মই এনে প মোৰ মোৰ মোৰ কিমান শতাংশ আহিছে জানে? মানে হেৰিত আহিছে জানা, আম উম আম পঁচাশী শতাংশ আহিছে মোৰ এইবাৰ।
অও ত বহুতখিনি আহিছেচোন।
উম মায় চাইন্স লম বুলি ভাবিছো।
তেনেহ'লেচোন তুমি ডক্তৰ বনিব পাৰিবা।
তাৰ পিছত অ মই ভাবিছো নিটৰ একজাম দিম। কিন্তু কথাটো হ'ল কি ইমান পেপাবিলাক লিক হৈ যায়। সেইকাৰণে মোৰ ভয়ে লাগিছে, কিন্তু উপায় নাই কৰিম বুলিটো ভাবিছো।
অ কৰিব পাৰা। এইবাৰ বোলে পেপাৰ লিক নকৰে আৰু নহয় আৰু।
অ সেইটো নহ'লেতো ভালেই। মোৰ আৰু দুই, তিনি বছৰ মানৰ পিছতহে দিম।
অ তেনেহ'লে তুমি পি পি এফ মানে এতিয়া পঢ়া-শুনাটো কৰিবা, তেতিয়াহে
পৰা শুনা কৰিয়ে আছো। মাহঁতে সদায় মোক মাকহঁতে মোৰ মানে পঢ়াৰ টেবুলৰ সন্মুখত মানুহ এজন থৈ দিয়ে। মই যদি নপঢ়ো থাপাককে মাৰি দিয়ে সেইকাৰণে
মানে মাষ্টৰ ৰাখিছে ঘৰত।
মাষ্টৰ নহয়, বডী বডীগাৰ্ডো নহয়। মানে এনে আৰু মানুহ এজন ৰাখিছে পইচা দি পেনে। কিন্তু মোক কেতিয়াও পইচা নিদিয়া মানে ধৰি লোৱা পকেট পকেট মানি বুলি কয় যে।
অ হাত খৰচ।
হাত খৰচ।
হাত খৰছ নিদিয়ে?
অ-হ নিদিয়ে। মোৰ দেউতা হেৰি কৰে।
কি?
মোৰ দেউতা নিজে এজন মানে ডক্তৰ হয়।
অ, ডক্তৰ কিহৰ?
হা?
কি ডক্তৰ মানে কি কি চায়?
মই অলপমান ক'বলে বেয়া পাইছো, কিন্তু হেই কেঞ্চাৰ হস্পিতেলত কৰে।
অ, নহয় নহয় ক'বলৈ কিয় বেয়া পালা? এ ভালেহে।
মানে অ গম পাইছো, কিন্তু হ'লেও আৰু ক'বলে বেয়া পালো কাৰণ মই মানে ভাবা নাছিলো মই যে নিজৰ পাৰ্চনেল বস্তুবিলাকো কম আৰু সেইকাৰণে ক'বলে বেয়া পালো।
নাই, নাই। ঠিকেই আছে। মইতো নাম সোদা নাই।
নামটো জগত দাস।
অ ঠিকে আছে মানে ডক্টৰ জগত ছাৰ।
অকচয় জগত দাস অ।
অ ঠিকে আছে। তে তুমি এতিয়া মানে পঢ়ি আছা চাইন্স লৈ পঢ়িবা আৰু।
উম আৰু মোৰ মাৰ নামটো লীনা দাস। আৰু মোৰ নামটো জলিনা।
আৰু মায়ে কি কৰে?
মা একো নকৰে। মা ঘৰৰ কাম নকৰে বাৰু। ঘৰটো মানুহ আছে দুটা, তিনটা।
অ।
ভাগৰ ত মায়ে মানে বিষটো সে আৰু পাপাই কেতিয়াবা মাৰ হাতৰ খাব বিচাৰিলে মানে বনাই দিয়ে।
উম।
তোমালোকে গাহৰি খোৱা জানো?
খাওঁ মই মনে মনে। এনে মোৰ বন্ধু বৰ্গৰ লগত ওলাই গ'লে কেতিয়াবা কেতিয়াবা খোৱা হয়।
মানে ঘৰত নবনায়?
ঘৰত নবনায়। মোৰ মা ক'ব গ'লে বড়ো আছিলে আগতে, লীনা বড়ো। কিন্তু এতিয়া মানে দাস হৈ গ'ল।
অ।
মা মানে আগৰ পৰাই নাখাইছিলে। গাহৰি। ত' মই আ আইতাহঁতৰ ঘৰত গলে খাওঁ। কিন্তু
মানে ইয়াত আহিলে অ খা খাব নাপাওঁ মানে পা পাপাই নাখায়তো আৰু মাও নাখায়।
আৰু মই ঘৰৰ এজনীয়ে ছোৱালী।
অ।
ঠিকে আছে। অ।
খাই
বাকী তুমি কি কৰি আছা এতিয়া?
মই মানে মইও এয়াই এতিয়া মানে হাই ছেকেণ্ডাৰী দিলোহে।
অ ওপছ'।
হাই ছেকেনড্ৰি দিলো।
তুমি এবাৰ
মই গুহাটীৰ পৰাই দিলো।
অ কিমান আহিল তোমাৰ?
মোৰ পাৰ্চেণ্টেজ বেছি আহা নাই।
কিমান?
কিবাকে কিবাকে দুই মাৰ্কৰ কাৰণে মই পাছ কৰিলো।
কিমান আহিলেনো কোৱাচোন।
উম কিমান আহিব লাগে হেনে?
মইতো গম নাপাওঁ ন। মই হাই ছেকেন্দ্ৰি দিয়া নাই এতিয়ালৈকে।
মই ফর্টি নাইন পাৰ্চেণ্টেজ আইছিলে।
অ ভালেই। মোতকে মোতকে অলপ মানহে কম। ধৰি লোৱা মই এইটটি ফাইভ, তুমি ফৰ্টি ফাইভ ন?
অ এনেকুৱাই অ।
অ, অ।
মানে বহুতে কম।
চল্লিছ চল্লিছ শতাংশ কম আৰু।
অ চল্লিছ শতাংশই কম মাত্ৰ।
তুমি ছোৱালী হ'লে তুমি যদি বেছি পাৰ্চেন্টেজ আনিলা হয় চৰকাৰৰ পৰা এখন স্কুটি পালা হয়।
অ, হয় নেকি?
উমহম।
উম, ঠিকে আছে মই কিন্তু স্কুটি চলাব নাজানো।
কোন আছে।
মোৰ ঘৰত মই আছো, দাদা আছে, খুৰা আছে, পেহী আছে।
অ'।
দেউতা আছে, মা আছে।
তোমাৰ দাদা কিহত পঢ়ি আছে।
মোৰ দাদা পঢ়া নাই।
অ', তোমাৰ দাদা বিয়া পাতিলে।
নহয় ফেইল কৰিছে।
ফেইল কৰিলে কিহত।
কিহত মানে টেনৰ পৰা ফেইলে কৰি আছে, সেইকাৰণে পঢ়োৱাই নাই আৰু।
অ', মেট্ৰিক দিয়ে ফেইল কৰিলে। কম্পাৰটমেন্টেল দিয়ে যে সেই দিয়া নাছিল নেকি।
এইটোও দিব নিদিলো, বেকাৰ পইচাবিলাক কিয় খৰচা কৰো।
কম্পাৰটমেণ্টেলো দিব নিদিলা, কি ঠিক তেওঁৰ পৰি ব মন থাকিব পাৰে, কিন্তু তোমালোকে ঘৰৰ পৰা চাপৰ্ট নকৰিলা।
নহয় পাঁচবাৰ কম পাঁচ পাঁচবাৰো বেছি হৈ গৈছে, কম্পাৰ্টমেন্টেলো ভয় খাই গ'ল।
অ'। দিয়ক নহ'লে মোৰ মানে অলপমান পঢ়িব আছে। অ', নহয় বিয়াত যাম এতিয়া।
অ', বিয়াত যাবত
অ', বাই-বাই দাদা।
থেংক ইউ ধন্যবাদ।
ধন্যবাদ দাদা।